গুড আফটাৰনুন
গুড আফ্টাৰনন, গুড আফ্টাৰনুন
গুড ইভিনিং হ'ব না
অ গুড ইভিনিং কব পাৰি অ গুড ইভিনিং কি
অ ভাল ন
আহ ভালেই আপুনি
আছো ভালেই ক'ত আছে এতিয়া
কত মানে এনে বজাৰত যাব ওলাইছো
আমি আজি দৈনন্দিন জীৱনৰ ওপৰত কিছু আলোচনা কৰো নেকি
অ', অ', অ',
উম কেনেকৈ যায় আজিকালি দিনটো, দিনবিলাক কেনেকৈ গৈ আছে? কেইটাতে উঠে, কেইটাত টোপনি যায়, কি কি খায়
অ', টাইমটোৱে, টাইম টেবুলটোতো এতিয়া মানে সিমান ফল' কৰা হোৱা নাই নাই, এতিয়া মানে উঠো আৰু আঠটা, নটাত উঠো, উঠি কিবা থাকিলে খা-খাও, পিছে আকৌ কিবা কাম-টাম থাকিল কৰো পিছে যাও নে ঘৰতে পিছে আকৌ দুুপুৰীয়া খাওঁ থাকিলে কিবা কাম থাকিলে কৰো নহলে আকৌ শুই যাও, সন্ধিয়াত বজাৰত যাওঁ মান মাৰো, পিছে আকৌ ৰাতি আহো, কিবা কিবি
আহি খাই কিবা-কিবি বিচনাত শুই থিংকিং কৰি থাকো কি কৰিম, কেনেকে কি কৰিব লাগে। তাক মানে, প্লেনিং কৰি থাকো আৰু এনেকে কৰি কৰি টোপনি যাওঁ এনেকেই মোৰ দৈনন্দিন জীৱন চলি আছে মানে আৰু।
আচ্ছা, নাই এতিয়া?
নাই এতিয়া মানে, গ্ৰেজুৱেচন কৰি আহিলো ন।
গ্ৰেজুুৱেচন কমপ্লিট হ'ল না।
অ', অ', হ'ল।
এইটো কি আছিল কৰ্ছটো?
কোৰ্চটো আছিল আপোনাৰ চফ্টৱেৰ ইঞ্জিনিয়াৰিং।
চফ্টৱেৰ ইঞ্জিনিয়াৰ আচছা। এইটো, এইটো অসমতে কমকৈ পোৱা যায়।
অ', অসমত আছে মানে অকন কমে মানে আৰু ইমান অসমত ইমান ডাঙৰ ডাঙৰ কোম্পানী বিলাক নাই ন ছফ্টৱেৰ কোম্পানীবিলাক, আছে মানে হিমান নহয়।
অ', আপুনি গুৱাহাটীতো ট্ৰাই কৰিব পাৰে গুৱাহাটী।
মই সেইটোৱে ভাবি আছো, মানে তাতে কৰ্চ কৰি আহিলো তাতে এটা পাইছো মই সেইটো আকৌ মানে, আপোনাৰ চিনাকি আছে নেকি?
গুৱাহাটীতে মোৰ এটা ফ্ৰেন ফ্ৰেণ্ড আছে, হিও মানে চফ্টৱেৰ ইঞ্জিনিয়াৰিং কৰি আছে।
অ', অ'।
পাবি যদি
আপুনি তাৰ লগত অকনমান যোগাযোগ-যোগাযোগ কৰিবচোন সি কি কৰি আছে, কোনটো কোম্পানীত কেনেকুৱা কি কৰি আছে? তাৰ মানে মই বাহিৰত পৰিছো ন গুৱাহাটীৰ বিষয়ে সিমান নাজানো কেনেকুৱা কোম্পানী, কেনেকুৱা কিমান আছে? কেনেকুৱা অপৰ্তুনিটি?
সিও মানে সিও মানে এই কি কয় হায়দৰাবাদৰ পৰা কৰি আছ কৰি আহিছে।
অ', অ'। এইটোয়ে মানে, কোনোবাই মানে লগৰ মানে চিনা মানুহ থাকিলে মানে চাজেষ্ট কৰিব পাৰে অ', এনেকুৱা, এনেকুৱা, এনেকুৱা তাতে এনেকুৱা কোম্পানী আছে।
অ', ঊনৈশত হয়, সি উনৈশত ওলাই আহিছে উনৈশ।
অ', সি চাগে তেনেহলে এক্সপিৰিয়েঞ্চ বহুত লৈছে তেনেহ'লে।
উম।
সি চাগে ক'ব পাৰিব কেনেকে কেনেকুৱা মাৰ্কেট চলি আছে, কেনেকুৱা ডিমাণ্ড মানে আৰু
উম, পাৰিবতো, কথা কম নেকি?
কৰিব পাৰিব নেকি মোৰ কাৰণে, কেনেকুৱা কৈছ কি থাকিলে মোক জনাবলে মই মানে ইমান ন ইয়াতে মই হায়দৰাবাদ থাকিলে আৰু মানে লগালগ কৰিব পাৰিলোঁ হয় হায়দৰাবাদত ছিনিয়ৰ বিলাক আছে ইহঁতে এইটো মানে অকমান মোৰ ইমান ইনটাৰেচ নাযায় বহুত বহুত দুৰত যাব লাগে ন মই ভাবিছো ৱৰ্কফ্ৰম হমটো এপ এপ্লাই কৰি আছো এতিয়া মানে ৱৰ্ক ফ্ৰম হম যদি কিবা পাওঁ ত এপ্লাই কৰিলো এটা আহিলে।
চাগে এইটোত মানে ইমান ইন্টেষ্ট যোৱা নাই জইনিং সেইকাৰণে জইনিং লোৱা নাই আৰু বেলেগে এপ্লাই কৰি আছো ৱৰ্ক ফ্ৰম হোমটো হলে ভালে হ'ল হয় মানে ঘৰত থাকি কৰিব পাৰো মানে
সেইটোততো বেষ্ট আছিল কিন্তু ফিল্ডত ফিল্ডত গ'লে মানে চেলাৰি দিশেও অলপ চাব লাগিব চেলাৰী পিনে চেলাৰী পিনে গ'লে অলপ মানে ফিল্ডত যদি যায় আপুনি বাহিৰত অলপ বাহিৰত মানে গৰৰ পৰা অলপ বাহিৰত যেনেকুৱা আপোনাৰ অ' বঙাইগাঁও আছে, কোকৰাঝাৰ আছে, গুৱাহাটী আছে উম, অলপ দূৰত গ'লে মানে
অ',
চেলাৰী অলপ মানে বাঢ়ে
অ', সেইটোৱে মানে প্ৰথমত কি হৈছে ন এক্সপিৰিয়েঞ্চ লাগে মানে এক্সপিৰিয়েঞ্চটো হ'লে মানে এক্সপ্ৰিয়েঞ্চ চাৰ্টিপিকেট ৰিজিউমত এড কৰি যিকোন কুম্পেনীত আপুনি দেখাই এইটো জব ইজিকৈ পাই যাব পাৰে আপুনি ৱৰ্ক ফ্ৰম হোমো এপ্লাই কৰিব পাৰে তাৰ পৰা৷ প্ৰথমতে আপোনাক কিবা দেখাব লাগে মোৰ এক্সপ্ৰিয়েঞ্চ আছে মই কৰিছো৷ তে সেইকাৰণে কিবা অপৰচুনিটি ইন্টাৰ্নশ্বিপ কিবা কৰিব লাগে আগতে৷ সেইটোৱে মানে অকল ইণ্টাৰ্ণশ্বিপ অফলাইন কৰিলে মানে অফিচত গৈ কৰি দলে বেছি ভাল হয় অনলাইনতো সমান গুৰুত্ব নিদিয়ে আজিকালি মানুহে মানে আৰু ৰিয়েল লাইফ এক্সপ্ৰিয়েঞ্চ বেছি গুৰুত্ব দিয়ে ন ত' মই তাত ইয়াতে আহি হলেও ইয়াতে আৰু সিমান বেছি নাজানো মানে ক'ত কেনেকুৱা কি আছে আৰু চিনাকিও নাই সিমান কনে ক'ত কোনটো ফিল্ডত কৰি আছে ত এই মানে এই কাৰণ ইয়াতে এপ্লাই কৰিব মানে অনলাইনত এপ্লাই কৰিলে বেছি বিলাক ওলাই নাহে মানে সৰু সৰুতো ইয়াতে অনলাইনত মানে প্ৰফাইল বিলাক দিয়া নাই মানে এনেই
উ আগৰ কলকাতাত যাব নেকি
অ', তাতো যাব পাৰি ওচৰতে অসমৰ ওচৰতে আছে ন এদিনৰ ৰাস্তা এইটো
অ', কল কলকাতাও আছে মোৰ চিনাকী আৰু ইও মানে বহুত চিনিয়ৰ ই কৰি আছে বহুত বছৰ ধৰি ই মানে গৰৰ পৰাই কৰে আৰু
হেইটোৱে মই হেইটোৱে বিচাৰি আছো মানে মই ডিগ্ৰীটো লৈছো এইটো কাৰণেই ত বুজিছ ন আজিকালি চফ্টৱেৰ ডিমাডটো বাঢ়ি আছে ন আপুনি বহুত মানে সকলোৱেই কিবা কিবি বিজ বিজনেজখন চলাই আছে বিজিনেচৰ কাৰণে আজিকালি অনলাইন সকলোৱে অনলাইনৰ যুগ লাইনে কৰি থাকে ত' সৰু সুৰা বিজনেচক কাৰণেও মানুহ লাগে এতিয়া অকলে সকলো চেটেল কৰিব নাপাৰে ন সেইকাৰণে আজিকালি এইটোও কৰ্চ ললো মানে ফিউচাৰত ফিচাৰ চিন্তা কৰি কৰ্চটো ললো যে ফিচাৰত কাম আহিব ঘৰৰ পৰাই কৰিব পাৰিম আপোনালোকে কামটো বিলাক অনলাইন কৰিব পাৰে ন
হয় হয় ই আজি দিনে দিনে চব কিছু অনলাইন হৈ আছে
ন সেইটোয়ে ঘৰৰ পৰাই।
শ্বপিং পোৱা পোৱাৰ দুৱ সব কিছু অনলাইন পাবে পাব পাৰি। ইনকামো তাতো পাব পাৰি অনলাইনৰ পৰা।
সেইটো মেইন অনলাইনত কৰিব কাৰণে, প্ৰথমত এক্সপিৰিয়েঞ্চটো অকনমান লব লাগে। এইকাৰণ তাৰপিছত আপুনি এক্সপেৰিয়েঞ্চ বিলাক দেখাই কোম্পানীৰ পৰা আপুনি মানে ৰিয়েল ৰিয়েল লাইফ‌ ৱৰ্ক এক্সপিৰিয়েঞ্চটো লৈ।
গুৱাহাটী নহ'লে কলকাত যদি ইমান দূৰটো যাব লাগে মেকচিমাম দূৰ যদি যাব লাগে, তেনেহলে গুৱাহাটী নহ'লে কলকাতা। ককাতাত যাব পাৰে, তাত দেখাব যাৰ মানে ভ্ৰমণ এটা হৈ যাব। হ'ব তাত দেখাব বহুত কিবা কিবি।
অহ', ‌ অহ'। মই কলকাতাত কেইটামান চাইছোঁ কোম্পানী, মই ভাবি আছোঁ। অহ', অহ' গুৱাহাটীতো আছে, ভালে আছে।
উম'।
সেইটোৱে মানে চিনাকি মানুহ নাই ন, গুৱাহাটী মানে মই অনলাইনত মাৰিলো। দুই তিনিটা মান আইটি কোম্পানী আছে আৰু মানে তাতে পোষ্ট কেনেকুৱা বা এয়াতে। এপ্লাই কৰিব ইটো নিদিয়ে মানে অনলাইন সিমান বেছি নিদিয়ে। ত' কিবা কোনোবা চিনাকি থাকিলে মানে কোম্পানীৰ লগত কথা পাতিবলে অৰ্পচনটি বা কিবা টেঞ্চ বাগধাৰা কৰিব পাৰে, মানে ভাল হয় মানে আৰু। সেইটোৱে মানে, আৰু ডাঙৰ ডাঙৰ চিটিবিলাকটো বেলেগ এ, কলকাতা এইবিলাক সিতো অনলাইন এপ্লাই পৰা যায়। অনলাইনত আছে। মই পাৰিলোঁ ঘৰৰ ওচৰে পাজৰে ক'ত বা আকৌ পাওঁ নেকি, পালে ভাল হ'ল হয়।
হম। মোৰ হিচাপত গুৱাহাটীত ঠিকে আছে, গুৱাহাটী এ দিনৰ ৰাস্তা আৰু
আমাৰ অসমৰে অ
আমাৰ অসমেৰে কিবা ভূত।
অসমৰে চিটি আমাৰ বহুত কিবা কাম তাতি অহ, তাতে কৰিব পাৰি, চাবলগীয়া বহুত কিবা আছে। গুৱাহাটীয়েটো ভাল হয়, মানে গুৱাহাটী মই অকনমান খবৰ লৈ আছো এতিয়া। হায়দৰাবাদত পাইছোঁ, এতে নাই সেইটো মানে অস অকণমান লেটকে জইনিং, মই ভাবিলো ইয়াৰ আগতে যদি কিবা এটা ভাল পাওঁ মই তাতে যাম।
আহ'।
মই একচুৱেলি। ৱৰ্ক এক্সপিৰিয়েঞ্চটো ল'ব লাগে ন, মই যৰ পৰা পাম যত মোৰ ভাল হ'ব মই তাতেই কৰিম।
হয়। ৱৰ্ক এক্সপিৰিয়ে কিমান দিনৰত লাগে, মানে কেইবছৰ লাগে।
এ কমচে কমটো আপুনি ধৰি লওঁক ছয়মাহ, সাত তোমাৰ মানে আৰু মানে আপুনি দেখাব লাগে যে মই ইমান মাহ কাম কৰি, মই এইটো কৰিছো মানে এনেকুৱা এটা দেখাব। ক'ব লাগে প্ৰজেক।
অহ'।
নাই আপুনি কোম্পানী হৈ, কিবা এটা প্ৰজেক্ট কাম কৰি এইটো দেখাব লাগে অহ। মই এইটো কোম্পানী হৈ এইটো প্ৰজেক্টত কাম কৰিছোঁ। ত' প্ৰজেক্টটো কমপ্লিট হোৱাতে, যিমান সময় লাগে সিমান সময় আপোনাৰ থাকিব লাগিব।
আচ্ছা। আচ্ছা।
তিনিমাহ হ'ব পাৰে, ছয়মাহো হ'ব পাৰে, এক বছৰো হ'ব পাৰে, কেইটামান কিমান, কিমান মান প্ৰজেক্ট আছে, ডাঙৰ ডাঙৰ প্ৰজেক্ট ন, এইবিলাকক সময় বেছি লাগে।
হম, হম।
সেইটোয়ে।
ভাল কথা তেনেহলে।
আগতে মানে সিহঁতে আকৌ ডিল কৰি লয় ন, এই মা এই প্ৰজেক্ট ইমান সময় লাগে। ইমান সময় লাগিব, তেনেকুৱা সময়তো তেনেকুৱা বাবে হয়।
উম, হম।
অ আপোনাৰ কোনোবা থাকিলে লগ কৰিব মই সুধিবচোন কিবা আছে নেকি
নিশ্চয় নিশ্চয় সুধিম নিশ্চয় সুধিম আছে বৰপেটা বৰপেটাৰ এজন আছে মোৰ বন্ধু এজন এই গুৱাহাটীত কৰি আছে উম
আপুনি সুধি চাবচোন কিবা কোম্পানীত কেনেকুৱা গুৱাহাটীত কেনেকুৱা অপৰচুনিটি আছে
অ এ অ অ মই নাম্বাৰো দি দিব বাৰু পাৰিম কথা ক'ব পাৰিব
অ অ আপুনি আগত কৈ লওক তাৰপিছত লাগে লাগিলে মই আৰু কথা পাতিম ন
অ অ
কিবা আজি থাকে আৰু মানে
উম পিছে বজত গ'ল নেকি
যোৱা নাই মানে ৰাস্তাতে অকনমান ৰেষ্ট লৈ আছো গৈ যাম আকৌ আৰু পিছত
অ বজাৰতে কিবা মেলা তেলা আহিছে আহিছে নেকি
অ অ অ এতিয়া মেলা আহিছে মানে তাতে আৰু নাগৰ তলা বিলাক আৰু কিবা কিবি
অ তাত তাত কি আছে দেখ দেখাত কেনেকুৱা কি বস্তু আছে তাত
তাত মানে আপুনি এটা চাৰ্কেচ আছে সেইটো চাব পাৰে চাৰকেছ আহিছে অ তাতে অকণমান আপোনাৰ যে সৰু লৰা ছোৱালীৰ কাৰণে কিবা এঞ্জয়মেনৰ কিবা আছে খেল খেলো খেলাৰ কাৰণে কিবা আছে আকৌ, ৰেল গাড়ী খন এখন আছে সৰু ল'ৰা ছ ছোৱালী বিলাকে উঠি ফুৰিব পাৰিব ডিং কাৰ এ আছে তাতে আপু কৰিব এইটো এইবিলাকে মেলাত আৰু এইবিলাকে বেছি থাকে, নাগৰতলা আছে সেইটোত চাব পাৰিব,
অ অ,
আপুনি আহি যাওক চাব পাৰিব বহুত এনজয় কৰিব পাৰিব মে সোমাই সোমাই পাইে আপুনি বোলে, আহি যাব সমানে,
হয় নিশ্চয় ঠিক আছে তেনেহলে,
অ অ অ ঠিক আছে অ অ মাজে, যে পাতিব লাগে তেনেকে কথা অ অ অহ ঠিক আছে,